হেল্ল'
অ, শুনিছা?
কি কৰিছা?
এনেই আছোঁ, তুমি?
আছোঁ মইও এনে বহি।
অ, খোৱা নে?
শুইও আছোঁ, বহিও আছোঁ।
আচ্ছা, আচ্ছা।
ভাত দি খালা? ভাত দি খালা?
ভাত তোমাৰ দালি, ভাত, ভাজি এয়াই তুমি?
মোৰো একেই সিজোৱা ভাত, দেওবাৰে সিজোৱা খাওঁ মানে। সেইখিনি সিজ, অ দেওবাৰ মান
দেওবাৰ মানিলে কি হয়?
সূৰ্য দেৱতা।
অ, আচ্ছা।
হেৰি, এইটো কিটো কি বুলি কয়? তোমাৰ কিমান চাপি চেগে আৰু নে খতমেই হ'ব হ'ল আৰু?
কোন খ, কোনটো নম্বৰ এইটো নে মোৰটো?
এইটোত, এইটোত তোমাৰতো গম পাও বাৰু এইটোত?
অ, সেইটোতো মই জানো কিমান হল? নাচালোৱে মই, কিমান হ'ল।
কি কাইলৈ, কেতিয়ালৈকে থাকিব গম পোৱা?
মই তোমাৰ এডমিন দুটাক সুধিছিলো, এটা এডমিনে ক'লে, মই ইমান এটা ভালকে গম নাপাওঁ কাৰণ সি হেৰিৰ লগত কথা পতা নাই মেনেজাৰটোৰ লগত, দেন লগৰজনী সুধিলো, তাইয়ো এডমিন ন। কৈছে যে, কাইলৈ কেতিয়ালৈকে থাকিব নাজানো, কিন্তু কাইলৈ লাষ্ট বুলি কৈছে চিঞৰ মই নাজানো, কিন্তু দেই কিমান থাকিব?
অ', অ'। তাকে, মই সেইকাৰণে যিমান পাৰোঁ কৰি আছোঁ, বাকী যি সৰু সুৰাকে থাকে আৰু কাইলৈ কৰিম মই দিনত যদি হয়, থাকে যদি নাথাকে নাই আৰু। নোৱাৰিম আৰু নোৱাৰি আৰু মানে।
থাকিব বোলে কিছুমানে কৈছে নাথাকে জানো একো মই বুজিয়ে পোৱা নাই কাৰ কথা কি শুনিম মই এতিয়া।
তাকেইেতো ধৰিবই নোৱাৰা।
মই বাদ দিলো থ' থাকিলে থাকিব নাথাকিলে না।
তাকে এতিয়া এইটো বোলো তুমিয় মানে কৈ আছিলা যে তাৰপিছত মই তোমাক শুনিবা ধৰক ক'ক সুধি আছিলো বুলি এইকাৰণে তুমি মেছেজটোলো কলটো কৰোঁ। মানে উঠনি যে তুমি মোক যে মেছেজ দিছিলা যে
অ' দিছিলোঁ অ'।
মই টোপনি গুচি গ'লোঁ।
টোপনি আহি যায় আৰু ন'?
সেই পানী খা বঠোঁতে মেছেজ চছে সেইকাৰণই ইউৰিপ্লাই তাৰপৰা মই ইউটিউব চাই থাকিলোঁ।
এই চবটো তুমি তেদৰে মেছেজ দিলা, ইয়াৰ পিছত আৰু শুম আৰু বুজিছা, নোৱাৰি আৰু।
মই এনে কি হয় কিমান জলা পাৰি।
দেট বা।
এইকেইদিন কম মুখ চলাইছে, এটা চাইদ বিকুটি গৈছে আৰু চলাই চলাই মুখখন।
অ', অ' ৰে।
নোৱাৰি আৰু ইমান মোক চলাবলৈ, মোক চলাব পাৰি হ'ল বুলি য়াকে লিক লাক। ইমান চলাই থাকিব নোৱাৰি আৰু সেই বুলি।
বিশ্বাস কৰিবা মই যে গাৰ্লফ্ৰেণ্ডৰ লগতে ইমান কথা নাপাতো।
যিমানখিনি বেলেগৰ লগত পাতিছানে।
অ'।
উপাই নাই পইচাৰ কাৰণে কথা পাতিব লাগিব কাৰণ কষ্ট নোহোৱাকৈ একো বস্তু ফ্ৰীতে নাপায় ন'? কষ্ট থাকিবই লাগিব।
সেইটো নাপায়, মই যে ফোন কৰি বিশ্বাস কৰা বহুত টান পাওঁ। মই গাৰ্লফ্ৰেণ্ডৰত গাৰ্লফ্ৰেণ্ডৰ লগত খুব বেছি দিনটোত এবাৰ বা দুবাৰ ফোন কৰা হয়, তাকো দুইৰপৰা তিনি মিনিট, চাৰি মিনিট বা পাঁচ। তাৰপৰি ইমান ফোন কৰাই নহয়।
কিন্তু এতিয়া এতিয়াতো একে দিন ৰাতি কথা পাতিব লগা হৈছে তোমাৰ।
হয়। একে পৰিস্থিতি বেয়া।
পৰিস্থিতি বেয়া হৈ গৈছে, পইচা কাৰণে মানে একে লেলাই থাকিব লগা হৈছে মানে।
কি ক'বাৰ কি ক'বা আৰু এই জীৱনৰ
কেইদিনান ধৰি শুবই পোৱা নাই ভালকে।
তুমি মানে বহুত কৰিছা?
যিমান পাৰোঁ মানে কৰিয়ে আছোঁ হা, মানে কাৰণ এডমিনখিনি মোৰ লগৰ ন'। সেহতে কৈছে কৰা কৰা যিমান পাৰা কৰা, মোলো কৰি গৈ আছো আৰু।
তাকে তাকে ভালেই কৰিছা বাৰু, থকালৈকে কৰিব লাগে, ইনকাম এটা ওলাব লাগে। চবেই দিছে যিহেতু। দিছে যিহেতু ন' ওলাব লাগে, কিবা এটা ওলাই থাকিলে ভাল। বাকী তুমি কি কৰা? পঢ়া নে কি কৰা?
মই পঢ়িয়ে আছোঁ।
কি পঢ়ি আছা?
ইলেভেনত
অঁ
উম উম
অঁ অঁ
ফ্ষষ্টট ইয়ৰ
আছে গম পাইছো অথনি তোমাৰ মান মা লগত ফোন কৰিলো তোমাৰ নেটৱৰ্ক দুবাৰ মান কাত খাই যায় এবাৰ
মেজ দিব নোৱাৰে মানে কাৰণ ইমান এটা ভালকে নোৱাৰে ন মেছেজ লিখিবলৈ তাৰ মানে অকন মানে লেট লেট যায় আৰু মানে মায়ে নম্বৰটো চাওঁতে চাওঁতে লিখে ন তো ঘপচে দিব নোৱাৰে মানে মানে
তোমাৰ নেটটো কাট খাই খাই যাই।
নহয় মাৰ মানে কি হ'ল হস্পিতালায়েজ আছিলে মানে মেইন কেচ দেন হজ্পত বন্ধ হৈ গ'ল নেকি সেইকাৰণে মানে ফোনটো কাত খাই গল তাৰ পিছত মায়ে চাব দিলে
মই সেইগৰাকী যে তোমাৰ মা বুলি নাজানো কাৰণ তোমাৰ নাম্বাৰ মই মোক বেলেগে দিছিলে বাছ তোমাৰ মায়ে কৈছে যে হেৰি মোক ক'লে আৰু কথা পাতিবা নেকি মই কৈছোঁ নাপাতো আৰু দিয়া মানে মই কৈছোঁ মোৰ একদম ফোন কৰি কৰি কিবা লাগি গৈছে। পিছে মোৰ এইটো ছোৱালী নাম্বাৰ এতিয়া কৰিলেও কৰিবা নবা কাইলে ফোন কৰিলেও কৰিবা। মই নাম্বাৰটো মাৰিছিলো অছেম নাম্বাৰ মইতো আগতে কথা পতাই আছিলো মই তাৰপৰা কৈছো তোমাৰ বোলো ছোৱালী দেখোন কমপ্লিতে হ'ল।
মায়ে গমে নাপাই।
তাৰপিছত কৈছো অ' মই নাজানো সুধিব লাগিব বোলে তেনেকে কলে।
মায়ে ভালকে কথা পাতিছেনে মানে মায়ে কথা নাপাতে অভ্যাস নাই মানে মা মই বোলো কি কথা পাতিছে বা এতিয়া
কি কথা পাতিছে ধৰ্মক কথা পাতিছোঁ।
ঠিকে আছে মানে মা ইমান অভ্যাস নাই আমাৰ খুৰীয়ে পাৰে মানে তুমি যাৰ লগত কথা পাতিছিলা ন' মোক খুৰি হয় ত খুুৰয়ে পাৰে কিন্তু মানে আমাৰ মা ইমান এটা অভ্যাস নাই ন'
তোমাৰ খুৰীয়ে কিন্তু আল্টিমেট পাতে।
অ' ভাল আমাৰ খুৰী লগত কিন্তু আমাৰ মায়ে মানে ইমান এটা নোৱাৰে কথাত
তোমাৰ তোমাক তোমাক ঘূৰি ল'গত মানে মোৰ লিমিট খতম হৈ গ'ল
অ, খুৰী লগত ন' খুৰীয়ে ভাল পাতে অ, কিন্তু আমাৰ মা মানে কথা পতা হেৰি নাই ইমান নোৱাৰে মানে অলপ চলপ শিকাওঁটে পাৰিছে মই
তোমাৰ মায়ে মায়ে দেখোন পাতিছে মুখ মুখ দেখোন বন্ধই নকৰে। মুখ দেখোন বন্ধই নকৰে।
এই এইেইটো মই মাক কালী সেইটো কাৰণেই কৰিছো বোলো তুমি অকৌ বন্ধ কৰিয় বোলো বেলেগকো ক'ব দিবা।
উম, নাই নাই কিন্তু তোমাৰ খুৰীৰ লগত বাহ বেলেগ পাটিলো গমেই নাপায় টাইম কেতিয়া গুচি যায়ঔ
আমাক খুৰী অ, আমাক খুুৰীৰ লগত ভাল পাতিবলৈ খুৰী মানে কথা পাতে ন তোমাৰ মানে এইবিলাক আগৰ পৰা পাতি থাকা ন' এনেকে তোমাৰ জিঅ' ক'ল চ'ল এনেকুৱাত। ত মানে এটা অভ্যাস হৈ গ'ল অঁ, এক্সপেৰিয়েন্স হিচাপত মাৰ ইমান নাই। সেইটোৱেই। মা ইমান নাই মানে মই আকৌ শিকাই দিছিলো মানে পাৰিছে যেন তেনে।
অ, মই বোলো তাৰপা মই নাজানো ন' তোমাৰ মায়ে নাম্বৰটো দিছে তাৰপিছত এইটো নাম্বৰটো অ, ছেম। তাৰপিছত মই মই তাৰপা সুধিছোঁ বোলো আপোনাৰ ছোৱালী তোমাৰ এনেক তোমাৰ ছোৱালী দেখোন হেৰি বোলো কম্পিলটেই হ'ল দেখোন কত কেতিয়াবাই মোকতো দেখোন কমপ্লিট বুলিয়ে ক'লে কছে মই বোলে গমেই নাপাওঁ।
অঁ, মায়ে গম নাপায়। মোক কোৱাই নাই মায়ে বেলেগ তোমাৰ লগত কথা পাতি আছিল নেকি অ', তাৰপিছত মই ইপিনে কৈ আছিলো যে লিমিট খটম হ'ব
তোমালোকৰ মা লেযে ফ'ন নাযায় কিয়?
সেইটো প্ৰব্লেম হৈছে মোকো চাব দিছে মই গম পোৱা নাই মই ফোন মাৰিছিলো যেতিয়া মোৰ নিমিখ ঘমমান নাছিলে,
মই দুবাৰ কল কৰিলো মোৰ কলটা এনেই গৈচি গ'ল।
নাই নাহে নাই নাহে কিয় নাজানো মোৰ লগৰো মাৰিছে নাই অহ।
উম, তাকেই। বাকী লাগি তোম কি ষ্ট্র্ম কি আৰ্ট ছাইেন্ঞ্চ কমাৰ্চ কি?
তোমাৰ আৰ্টছ।
অ, ঠিকে আছে, ক'ত পঢ়া?
মই তোমাৰ ডিব্ৰুগড়ত এডমিশ্যন লৈছোঁ এতিয়ালৈকে মানে যোৱা হোৱা নাই যাম আৰু।
মানে এইবাৰ মেট্ৰিক পাছ কৰিছা? পৰিানে এইবাৰ ফাৰ্ষ্ট ইয়োৰ ডিব্ৰুগড় কি ডিব্ৰুগ ইউনিভাৰ্চিটি?
ইউনিভাৰ্চিটিত নাইয় সেই ইমান ভাল পাৰ্চেণ্টেজৰ নহয় ইউনিভাৰ্চিটিত।
ইউনিভাৰ্চিট নেকি?
নাই নেকি নাজানো মোৰ কিন্তু তোমাৰ চাইসটো ল'বলৈ মুত ই্ছ ইচ্ছা মানে ইচ্ছাটো আছিলে কিন্তু, পাচণ্টজ চেপেল ল'ব নোৱাৰিলোঁ, উম। ঘৰত কৰিছিলে ঘৰত কিন্তু মানে মই ভাবিলো যে নাই নহ নোৱাৰিম নেকি চাগে।
চাইন্সৰ স্ক'প বহুত আছে অ,
সেইটো হয় বাৰু।
আচ্ছা
তোমাক পাৰ্চেণ্টেজটো কি জানা ইমানো হেৰি নহয়তো পাৰ্চেণ্টেজটো, মাত্ৰ তুমি যদি হায়াৰ ছেকেণ্ডেৰীত তুমি যদি ছাইন্স লৈ পাছ কৰা তুমি যদি কলেজে কোনো বি এছ চিৰ কাৰণে এপ্লাই কৰা তেতিয়া তোমাৰ ধৰা এটা পাছ তোমাক মানে ভাল পোৱা কৰি নিদিয়ে একোৱে নিদিয়ে মাত্ৰ এখন কলেজত চিট পাবলৈ চান্স দিয়ে আৰু কেতিয়া তাৰ ব একো নাই।
গম পাইছো মানে আকৌ চবেই কলে ন যে চাইন্সো বহুত নাই এনেকে মই অংকৰ প পৰা মানে অকণ দূৰত আহিছো মোৰ আকৌ অংক পিঠা লগাক কে তাতা বোলে চাইন্ঞ্চ নকৰো আৰ্টছকে কৰি লওঁ। ম নাই অংক বহুত বেয়া পাও আৰু অংকন মই ইমান চোকা নহয় নও মই ভাবছে বহুত টাইম লাগে মই অংকটো মানে ওলাওতে। এই সৰুৰ পৰাই বেয়া পাওঁ।
হয় নেকি?
অ অংক আৰু অসমীয়া নোৱাৰোঁ মই অসমীয়াতটো একেবাৰে নোৱাৰোঁ।
মানে ইংলিছ মিডিয়ামত পঢ়া?
ইংলিছো ইংলিছ আকৌ চেণ্ট্ৰেলত পঢ়া ন।
কেবি নহয় জ্ঞান ভাৰটি পৰে তোমাৰ কিন্তু,
কলেজ অ চি বি এছ ই?
চি বিএছ
অসমীয়াৰ প্ৰব্লেম চি বি এছ ই মেক্সিমাম পোৱাল চিব বি এছ ই মেক্সিমাম পোৱালই প্ৰব্লেম হয় বাৰু।
উম।
উম, এইটো জানিলে ভাল। টাই কৰিবা। কি কৈছা? জানিলে ভাল ট্ৰাই কৰিবা।
ট্ৰাই মানে তোমাৰ বহুত কৰিলোঁ।
উম।
কিন্তু নহ'লে গৈ।
মানে কেতিয়াবা মানে বিপদত নপৰা আৰু চব ক্ষেত্ৰতে ইংলিছো হেৰি নকৰে।
মানে এতিয়া তোমাৰ সঁচা কথা কৈছো যে, মই যে চি বি এছ ই পঢ়িছোঁ। ইংলিছ মিডিয়াম পঢ়িছো এটা যে লেভেল সেইটো না মানে সঁচা কথা কৈছ তুমি যদি ইংলিছ মিডিয়ামত পঢ়া ন'। সেইফালেও নহয় এইফালেও নহয় মাজত তুমি থাকি যোৱা। এতিয়া মোক ত' মোৰ প্ৰব্লেম হৈছে।
এতিয়া মোৰ লগৰ প্ৰায়কেইটাাই ইংলিছ মিডিয়ামৰ গম পাওঁ মই।
সেইকাৰণে পঢ়িলে যে অসমীয়াতে পঢ়িব লাগে প্ৰায় ইমান ইংলিছ মিডিয়াম পঢ়ি লাভ নাই কাৰণ, তোমাৰ ইপিনেও নহয় সিপিনেও নহয়।
লগৰকেইটা আছে মানে তোমাৰ এতিয়া কি হয় সিহঁতে ভালকে অসমীয়াটো নাজানে ইংলিছটো পাৰফেক্টলি নহয়গে। মানে জানে আমাতকে বহুত জানে কিন্তু সেহন্তৰ পাৰফেক্ট নহয়গে কেতিয়াও। ক্লাছ মানে তোমাৰ মানে তোমা অসমৰ মানে সাধাৰণ কথাবিলাকো নাজানে কিবা ইংলিছৰ এইখিনি মানে চেণ্ট্ৰেলৰ কিতাপ অলপ পঢ়াই থাকে যে আমাৰ-আমাৰ আছামৰ মানে বিষয়টো ভালকৈ নাজানে।
নাজানে সেইটোৱেতো দিগদাৰ আৰু যেতিয়া চি বি এছ ই কলে এতিয়া চিবাত যাব তাতলৈকে খতমেই আৰু।
বহুত কষ্ট পায় কিন্তু মই গম পাওঁ।
বহুত কষ্ট পায় তোমাৰ যেতিয়া চিব বি এছ ই ৰ পৰা গৈ পেলাই হায়াৰ ছেকেণ্ডেৰী চেবাত পঢ়েগে। ফা-ফাটি যায় বোলে।
এতিয়া মোৰ হ'বহে, মই পামহে।
কি চেবাত লৈছা নেকি?
মই গভমেণ্টত লৈছোঁ অহ।
চেবাত ল'লে
প্ৰাইভেটত আৰু কিমান পঢ়িম কোৱা পঢ়ি-পঢি আমনি লাগিছে মোৰ আৰু।
চৰকাৰীকো পঢ়ো অলপ কিবা এটা জানিব পাৰিম। প্ৰাইভেটডালত যদি পঢ়ি থাকো প্ৰাইভেটৰ, প্ৰাইভেটহে জানিম আৰু তাৰ বাহিৰে চৰকাৰী নাজানিম তাত, তাত যে
মানে কি জানা দৰং কলেজত কিন্তু চাই মানে হায়াৰ ছেকেণ্ডেৰী কাৰণে বেচ নহয়, প্ৰফেচাৰবিলাকেই ইমান গুৰুত্ব নিদিয়ে মানে কলেজত বিশেষকে দেই্
মোক সেইকাৰণেতো ইয়াত নাই দিয়া এইবিলাকত।
উম, মানে। মানে কলেজবিলাকত যে তোমাৰ এই হায়াৰ ছেকেণ্ডেৰী মানে ইমান হেৰি নকৰে। ন' গুৰুত্ব নিদিয়ে প্ৰফেছাৰে। তোমাৰ ড্ৰিগ্ৰী-চিগ্ৰীবিলাক অলপ বেছি গুৰুত্ব দিয়ে ন' হায়ৰ চেকেণ্ডেৰীখিনি ইমান গুৰুত্ব নিদিয়ে।
তাতছে ভাল যদি মানে ভাল পাৰ্চেটেজ হিচাপে যদি লাগে, ভাল জব লাগে, তেন্তে তুমি মানে কি আৰু। কলেজ ভালকৈ পঢ়িব লাগিব স্কুলত পঢ়িব লাগিব, কলেজত লাভ নাই।
লাভ নাই ইয়েছ।
কিন্তু বহুতৰ সপোন থাকে ন' কলেজত পঢ়া চখ থাকে।
পঢ়িলেই হ'ল আৰু কি আৰু।
নাই গভমেণ্টত কৰিলে পইচা পাই দেই সঁচা কথা কৈছোঁ।
পইচা পায়?
পইচা পায়, কিয় নিজুত মইনা।
অ' সে-সেইকাৰণে লৈছা?
সেইখণে লৈছোঁ, মোক প্ৰাইভেট দ মই জানা নিজুত মইনা লাগে মোক। মই কাৰণে হেৰিত লম। মোৰ লগৰখিনিও পাইছে ন' মোৰতো মন যায় যে মই নিজুত মইনা